হেল্ল' হেল্ল' অ', জেথাই।
অ'।
ভালে আছা, ভালে আছা।
আছোঁ আছোঁ।
অ', অ', ভাল কি কৰি আছা?
এইয়া দুপৰীয়াৰ সাজটোৰ কাৰণে পাচলি কাটি আছোঁ।
অ', কি বনাইছা আজি?
আজি এক নম্বৰতে দালি, কঁঠাল গুটি দিয়া। ঔটেঙা আহ অহ, অহ, অহ টেঙা খাওঁ, খাওঁ লাগি আছিল কেনেকে খাম। ঔটেঙা কালি আনিলো।
অহ।
কালি আনি বোলো আজি খাওঁ আৰু।
অ অ অ।
সেইখন তাৰপিছত শাকৰ ভাজি এখন কৰিম।
অ কি শাক বনাবা?
কি শাক মানে হেৰি ঘৰতে হোৱা মই ৰুই ভেকুৰী ৰুই থোৱা। এই সিঁচি দিছিলোঁ গুটি, মৰিচা শাক, মালভোগ বন
অ।
তাকে ক খুতৰীয়া
উম।
তেনেকুৱা, মানিমুনি দুডালমানো উম তেনেকে আনি পেলাই মুঠি গৈছে দুজনী মানুহ কাৰণে হ'ব আৰু।
অ হেল্ডি বস্তুবোৰ খাৱ পাৰিলে ভাল।
অ অ দিনত এসাঁজমানে শাকৰ খালে ভাল লাগে আৰু। অ চেষ্টা কৰো আৰু অ নহ'লে হেৰিও হৈ আছে উম ৰঙলাও আগ।
অ অ ৰঙালাওতো ভালে কঁঠাল গুটি দি।
অ।
নহয়
তোমালোকে পোৱা নে?
আমি পাও এই কেতিয়াবা স্কুলৰ ওচৰতো তেনেকে বেচে যে, তেনেকে লওঁ তাৰ তাৰ পিছত আকৌ বজাৰতো বজাৰ পা কিনা আৰু আমাৰ ধৰি লোৱা, এ তেনেকে খাওঁ বা ঘৰলে গলে মায়ে বনাই তেতিয়া খাওঁ এনেকুৱা, কেতিয়াবা এই বনাব লগীয়া থাক থাকিলে মায়ে কয় এনেকে আজি বনাইছো সেদিনাখন ভাত খাই যাওঁ ধৰি লোৱা স্কুলৰ পৰা গৈ তেনেকুৱা কয়। ওচৰতে অ অ, মায়েও মানে অকলে যে খাবলে বেয়া পায়। তাৰপিছত আ সেনেকে কিবা ঘৰুৱা বস্তু থাকিলে মায়ো সেই তেনেকে পাচলি হেৰি কৰিছে, পিছত আৰু কয় এতিয়া বনাইছো খাব পাৰিবা আক। সেই তেনেকে খাওঁ সেয়াই।
মোৰ আকৌ হেৰিও হৈছে দেই, এতিয়া মানে এপ প্লেন এটা কৰি থৈছে এনেকুৱা মানে শাক অকণমান দিনত হোৱাকে। হয় মানে মাছৰসতি জোল এ তোমাৰ হেৰি আছে এই খাচেং টেঙা বুলি যে কয়।
অ খাচেং টেঙাতো অ।
অ টে টেঙা পাত বুলিও কয় বহুতে দুত দুটা কালাৰৰ আছে এটা বগা মানে বগা মানে সেউজীয়া এটা মানে হেই ই ৰঙচুৱা স মৰিচা কালাৰ।
অ আগতেও আছিল ন ফাচেং টেঙা যো কিবা আগতেও আছিল অ অ জেলি বনোৱা নহয় আগতে অ। অ।
অঁ হেৰি ওপৰতো লগাইছোঁ আকৌ ভাতকেৰেলা এজোপা যোৱা বছৰে। এই গামলাটোৱে মানে ৰচী টানি পেলাই একেবাৰে ওপৰলেকে দি দিলে। এ ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰৰ ওপৰত, তলৰ পৰা গৈ পেলাই ছেকেণ্ড ফ্ল'ৰত গৈ পেলাই তোমাৰ ইমান ধুনীয়াকে ওলমি ওলমি লাগি আছে। কালি পালো তেনেকে বাৰট মান পালো, তাৰ পিছত তলত দি পালো সাত টামান হে ওচৰ বাৰী ভাড়াতীয়া বিলাককো দিলোঁ হা সিহঁতেও ভাল পাইছে, চাৰিটা চাৰিটা বিলাই দিলো। মই বোলো এইকেইটা মই লম। তোমালোকে নিজে ছিঙিবা। মই মানে হাতটো ওপৰলৈ কৰি ছিঙিবলৈ আজিকালি বৰ টান পাওঁ।
অঁ।
বিষটো যে হৈছিল। উম গম পোৱা নাই নোপোৱা মাইনা ছোৱালী- ছোৱালীজনীৰ কাৰণে মানে হেৰি হৈ গৈছিল। অ সৰু মাইনা যে আমাৰ,
অ তেওঁ গম পাইছিলো মাজতে সেয়া, দেখাইছিলাহি যে। অ।
সেইকেজোৰ ডাঙৰে বাৰু। এতিয়া সেই হাতটোৰ কাৰণে মানে মই ওপৰলৈ দাঙিব নোৱাৰা হলো।
অঁ।
উম
অ' দিয়া। ফ্ৰেছ বস্তুবোৰ খাব পাৰিলে ভালে। মই আছো এতিয়া এই ছোৱালীও গৰম বন্ধ দিলে যে, তাইসেই লগৰ ছোৱালী দুজনী, তা লগত খেলিবলৈ গ'ল। তাৰপিছতে মই অ, হেহহে সেই ঘৰতে বহি ললো। ৰেছ পোৱা নাযায় অ। আৰু তাই ডান্সৰ প্ৰগ্ৰেম আছিলে ভাৰত নাট্যমৰ। এক এ শিকে এনেকৈ মাজতে। নহয় প্ৰগ্ৰেম হৈ গ'ল। প্ৰগ্ৰেম হৈ গ'ল। চৈধ্য তাৰিখে হৈ গ'ল। তাৰে অ হেহহে গ'ল। এইকাৰণে ডান্সৰ কাৰণে বহুত দৌৰা দৌৰি কৰিব লগা হৈছে যে।
উম।
তাৰমানে প্ৰেক্টিছ সদায় থাকে, তাৰ পিছত এই কালি সেই চৈধ্য তাৰিখে হোৱাৰ পিছতহে ভাগৰ মৰিছে। পোন্ধৰ তাৰিখে ধুনীয়াকে শুইছো, তাই নাচৰ লগ, তে মোৰো মানে হেৰি হৈছে, দৌৰা দৌৰি হৈছে যে। তাৰ পিছত সেয়া শুই কৰি পেলাই বোলো এদিন সেই মাহ ঘৰ তালৈ গলোঁ। তাৰ পিছতে এ আজি ৰেষ্ট লৈছো, তাই লগৰ ছোৱালীজনীৰ লগত আহি পেলাই খেলি আছে। যাম যাম যাম। এই মাহত যাব যে তেতিয়াই যাম।
অঁ তেনেকে আহিবা।
উম। তাতে মই আচল, অকলেও যাম বুলি আজি ভাবিছিলো, তাৰপিছত এওঁ ৰাতিপুৱা আজি গুৱাহাটী যাবলগীয়া হ'ল।
অঁ। ঠিক আছে দেওবাৰ এটা লৈ পেলাই আহিবা।
অ, বা মাহত যাব যে। অ মাহ, অ মাহঁতো যাব যে, তেতিয়াও মিলাম, সেনেকে যাম দিয়া এবাৰ। তিলেকীৰ ওচৰত সেয়া যাম যামকে যাব- বলে মিলাবই নোৱাৰি মানে তোমাৰ, টিকলি জনীকো বোলো চাম।
অঁ।
সে তাইও ডাঙৰে হ'ল।
ডাঙৰ ডাঙৰ হৈ গৈছে আৰু।
ঠাই সাৰি আছে সেয়া।
অহ হ হ অ ফটো দেখুৱাইছ ন? মই মানে পৰাই নাই বৰষুণ দিয়াৰ কাৰণে। মই দুডাল ঝা-ঝাৰু লৈ গৈছিলো। এডাল বা - বাঁহনি যে হেৰি নাৰিকলৰ, তেনেকুৱা এডাল আৰু, ফুলঝাৰু এডাল বাহিৰত সৰাডাল। দুডাল লৈ গৈছো মই ভবাই নাই, তাই যে আহি পেলাই মোক ল'বহি। তাৰ পৰা মোক, কৈছে মোক সৰুডাল দিয়া, সৰুডাল দিয়া। মই বোলো তুমি নালাগে যোৱা চোন ভিতৰত যোৱা ভি ভিতৰত যোৱা। এই আম গছৰ পাতবিলাক পৰে যে ঝাৰুডালে দিব নোৱাৰি সেইডালে দিওঁ। বাঁহনি ডালে তাৰপিছত তাই মই থৈ পেলাই মাটিখন সৰাৰ কাৰণে বাঁহনিডাল ললো তাই মোৰ হাতৰ পৰা লৈ গ'ল নহয়, গৈ আছো মই পাৰিম, মই পাৰিম। অঁ বহুত মানে
দিগদাৰ কৰে, সৰু ল'ৰা-ছোৱালী অঁ বেয়াও লাগে অঁ আমাৰ এই আগতে তেনেকুৱা কৰে নহয় আহ ঝাৰু-চাৰুবোৰ বিছনাত উঠাই দিলে বেয়া লাগে নহয়। পিছত সেই আকৌ সৰু ঝাৰুদাল বেলেগে তাইক দিওঁ সেইডাল তাইয়ে লয় আৰু তাই সেইডাল ঝাৰু বিচনাও সাৰে টেবুলো সাৰে, চায়ো সাৰে যি কৰে কৰি থাকিব বোলো।
হয় দিয়া।
বাকী তুমি ভাত বনাব বনাই হৈছে?
অ ভাত মানে দালিখিনি হ'ল ভাজি মানে পাচলি হেৰি কৰি আছো। ভাতটো হৈ গ'ল ইহঁতৰ কাৰণে। ইহঁতে সৰু কিতাইহে খাব যে সিহঁত ইহঁতক মানে চব মিহল কৰি পেলাই মানেহে পাব শক্তি শক্তিটো সেইটো কাৰণে চব মিহল কৰি এ মানে চয়াবিন দি পেলাই এখন মানে, থোপথুপিয়াকে মানে মিক্স ভাজি এখন বনাইছোঁ, জোল টাইপ। আৰু তেনেকে বনাইছো দাইল হব। তাৰপাছত কালি-কালি যে লোকেল চিকেন আনিলোঁ খালে। আজি কৈছে নালাগে আজি ৰেষ্ট দিয়া, মাছো আছিলে নাখাওঁ বুলি কৈছে তাই।
অঁ
উম বোলে আজি এনেকৈ খোৱা।
অঁ।
দিয়া সেই তৰকাৰী অকণ, দালি অকনো খুৱাব উম। কঁঠাল গুটি আছে, কঁঠাল গুটি এটাও বোলো মিহি
ঔটেঙাবোৰ ওলাইছে হে আকৌ ন এতিয়া, সৰু-সৰু হৈছে নেকি ঔটেঙাবোৰ এতিয়া ওলাইছে নেকি? ন ওলা কলি অ কোমলীয়খটো ভালো লাগে খাব।
উম-উম। কোনোবাতো ডাঙৰ গছৰৰ লগতে কথা চাগে কিছুমান পাছতীয়া হয়, কিছুমান আগতীয়া হয়।
অঁ তোমাৰ সময়টো হলে তুমি ফোনটোত থৈ এ কামখিনি কৰিবাগে আৰু বোলো ন? কি কাম? কাম বোলো থাকিলে কৰিবগে পাৰিবা আৰু সময়টো হলে।
অঁ-অঁ-অঁ।
অঁ মোৰ মানে হেৰি কৰা নাই যে।
উম। অ ভাত-পানী ৰন্ধা নাই?
অঁ ৰান্ধিলো, নহয়-নহয় ৰান্ধিমগেহে।
অঁ-অঁ।
অঁ এতিয়া
উম কোৱা?
অঁ টিকলি দুজনীয়ে কি কৰি আছে?
তাই হেৰি কৰি আছে এই বিস্কুট-বিস্কুট খাম বুলি কলে যে
অ
বিস্কুটৰ পেকেটটো মানে সৰহখিনি খুলিব টেমাত ভৰাই দিলোঁ তলত চাৰি খন দিছোঁ তাতে লৈ গৈ পেলাই তাকে পাৰি পেলাই হেৰিখন কঠখন পাৰি বহি পেলাই খাইছে, আকৌ চাইকেলখন যে আছে লগতে চাই কেলখনত বহি লৈ পেলাই তেনেকেও খায় দুইখন মানে ল'ৰাটোক উঠাই ল'ৰাটোৱে যিখনত উঠিব ছোৱালীজনীকো লগা হয় দুখনেই আছে তাই আকৌ ভায়েকৰখনহে লাগে।
এ তাহাঁতৰ ইহঁতৰ এনেকুৱা হয় আমাৰ এইও নহয় তলত মাহীৰ ছোৱালীজনী আছে যে নাই নাতি জনি তাৰপিছতে আৰু এইটো তলতে উধলা বহুত দিন লোৱই নাই সেটো পৰি মানে ধূলি লাগি আছে যেতিয়া তাই ল'বলৈ আহিব সেইটোহে লগা হব বা এই যদি যাই তাই সেইটো এটা পৰি আছে নহয় তাই যদি সেইটো সেইটোহে লগা হব তহঁত মানে নেচাই আচলতে সৰু ল'ৰাছোৱালী
অ সেইটোৱে আকৌ মই পুতলাটোত দিলোঁ মোৰো সেই তাই পুতলা এটা আছে নহয় পিংকি বুলি কয় মানে কালাৰ পি পিংক কালাৰ পিংকি পিংক কি বুলি কয় সৰু এটা আছে সৰুটো বুলে নিদিও ইয়াৰ হাতত দি পেলাই মই পঠিয়াই কোনোবা এটা মই বেলেগ কাম এটা কৰোঁ।
অ
তাই ক'পা দেখিলে পিংকি বুলি কোৱা শুনিলেহে একেবাৰে দৌৰি আহি পেলাই তাৰ হাঁতৰ পৰা থাপ মাৰি লৈ গৈছে মানে ল'ৰাটোক চোৱাই নাই মানে ল'ৰাটো মানে উফাল খাই যোৱা নি নিচনা হৈ গৈছে মানে অ তেতিয়া মই হাত পাতি ধৰিলো অ নহলে মানে ডাঙৰ ঘটনা সেইকাৰণে মই একো কাম কৰিব নোৱাৰো সিহঁত থাকোতে যে মই একো কাম কৰিব নোৱাৰো এৰি থৈ গ'লেও ভয় লাগে এইকেইজনীয়ে এনেকুৱা কৰিলে এনেকুৱা হয় আকৌ মুখতহে চামুচ বিলাক খেলা চামুচ বিলাক দি থও যে অ মুখত ভৰাই থাকে তাই থাপ মাৰি লৈ যায় এ দাতে চাতে লাগি যাব নহয় উম সেইটোহে ডাঙৰ কথা
উম হয় দিয়া
কাম কৰা মানুহো ৰাখিলো বহু ৰাখিলো নহয় বহুত দিন
কাম কৰা মানুহেও মানে সিহতে ল'ৰা বোৰ চাবলে ইমান হেৰি নকৰে ইহতে এই বাহিৰা কামটোহে কৰি ভাল পায় কাম কৰা মানুহ ৰাখিলো কেঁচুৱা ৰাখিবলে টান পায় লাগিলে মানে সিহঁতে উম আমাৰ হেৰি ক্ষেত্ৰতে গম পাইছো
ৰক্ষা পৰিছোহি অকমান ডাঙৰ হৈছে যে এই মই চাওঁ এই কাম কৰা মানুহজনীক কাম কৰিবলে দিওঁ তই বোলো কেঁচুৱা চাব নালাগে এতিয়া এইখিনি কগেচোন মই অকণ ৰেচ লওঁ বুলি কৈ এ মই এ কাম অলপ কৰিবলে উলিয়াই দিওঁ তাৰমানে সেইখিনি সময় খোৱা সময় এ তোমাৰ চেদেলি-ভেদিলি হৈ যায় বস্তুবোৰ উম।
এয়া মইও ৰবা সেই নাখন কুৰ্চা এডাল আনিলোগে হেৰি দোকানৰ পৰা বোলো আগতে আইতাই কৰে যে কুৰ্চা সেই কুৰ্চাটো তাক তাকে উলিয়াই লৈছো বোলো চাওচোন মানে গাঠিব জানো প্ৰথম গাঠিটো দিব নাজানো যে সেই গাঠিটো বোলো দি পেলাই এ কুৰ্চাটো
শিকাই দিম। তুমি আহিবা যে, দেওবাৰে যদি আহা, লৈ আহিবা? শিকাই দিম। মইয়ো হেৰি, ফ্ৰেম এটা কিনিবলগীয়া হৈ আছে। এই লৈ গ'ল যে, ফ্ৰেম-চ্ৰেম এটা। এডাল আছে, ভাল নহয়! মই চাদৰ এখন কৰি আছোঁ, তুমি চাবাহিচোন?
অ' অ'! চাম। কিহৰ কিহৰ দি বনাই? অ'! কিহৰ বনাইছা? ফেব্ৰিক, নেকি?
অ'! নহয়। তাৰমানে,
এই, ইহঁত, কেঁচুৱাটোৰ কাৰণে, মই মানে, হেৰি বনাইছিলোঁ যে, এই কি বুলি কয়? কেঁচুৱা ফাৰ্ষ্ট, জন্ম হওঁ তাত যে, দিব লাগিব। ধুনীয়াকে! হেৰি, কি বুলি কয়, চুৰিয়া।
অ'!
কটন চুৰিয়া কিনিছিলোঁ, তিনিখন। তিনিখন, দুখনৰ বনালোঁ। এ এখনৰ, এখনহে বনালোঁ। মানে, ছখন হৈ গ'ল। ডাবুল-ডাবুলকে এনেকে, চিলাই মূৰ কেইটা চিলাই দি পেলাই বনাইছিলোঁ। এখন মানে ৰৈ গ'ল, চাদৰ খন হ'ব। চাদৰ খনৰ মূৰ কেইটা চিলাই লৈ, এতিয়া মানে, এম্ব্ৰইডাৰী কৰি আছোঁ, হাতেৰে। হাতেৰে এম্ব্ৰইডাৰী কৰি আছোঁ। মানে, শেষ হোৱা নাই। এ, আমাৰ হে হেপ্পী ফেমিলিত, হেৰিটোত দি থৈছোঁ। তুমি, তুমি অ'! তুমি, তুমি চাব পাৰিবা, চাবাচোন? তাৰ পৰা, এতিয়া সম্পূৰ্ণ হোৱা নাই, মোৰ দুটা হ'ল। সেইখিনি, কৰিব কাৰণে মানে, খুউব কোমল যে কাপোৰটো। ফ্ৰেমটো মানে, ইমান হেৰি নহয়।
অ'!
জনক নহয়। এটা কিনিবলৈ যাবলৈ সময় পোৱা নাই। এ, গ'লেও আকৌ পাহৰি থাকোঁ।
অ'!
তেনেকুৱা, এইবাৰ কিনি আনি পেলাই, মই বোলোঁ কৰিম আৰু।
অ'! ঠিকে আছে বাৰু দিয়া। হেৰি মই, এইবাৰ গ'লে, পইচাটো লৈ যাম।
অ' অ'!
উম!
শাহু আছে ঘৰতে।
অ'! আছে, আছে, মা আছে। এতিয়া, এইও আহিছে, ক্ৰিছ। ক্ৰিছো আহিছে, চোৱালি জনীও আহিছে। ক্ৰিকেট বেট, বলে উলিয়াই লৈছে। ক্ৰিকেট, বেটবল খেলিব, এতিয়া দুইজনীয়ে। এইয়া, উলিয়াই লৈছে। অ'! এইয়া, উলিয়াই লৈ পেলাই আৰু খেলিব।